ৰবা মই এয়াৰফোন লগাই লওঁ
হেল্ল'
হেল্ল' শুনিছা নে
হেল্ল'
হেল্ল' অ শুনিছা হেল্ল' হেল্ল'
হেল্ল'
মাতটো আহিছে নে
হেল্ল'
অ ইউনিভাৰ্চিটি
অ মই শুনি আছিলো তোমাৰ তুমি শুনা নাই তেতিয়া পৰা
অ মানে হেডফোন লগাই আছিল ন তই হয় ভালে আছো আপুনি কেনেকুৱা আছে
আছো মইয়ো ভালে আছো
কি কৰি আছে
আছো এনে টেৰেছত যাম বুলি ভাবিছো খোজকাঢ়ি আছো চিৰি
অ তেন্তে খাদ্য বিষয়ে আজি অলপ কথা পাতো ফ্ৰী আছে না
অ ফ্ৰ্ৰী আছো অ
তাত মানে যিহেতু আমি আজিৰ দিনত বহুতো বস্তু পেকেটৰ বস্তু বজাৰত যিবোৰ শাক পাচলি পোৱা চায় মানে ৰাসায়নিক সাৰ সেইবোৰ ইউজ কৰি বনোৱা হয় ত' এইবোৰ আমি মান মে বেছিকৈ পৰিহাৰ কৰি মানে এটা সুস্থ সমাজ গঢ়ি তুলিব লাগে
অ সুস্থ সমাজ লগতে সুস্থ স্বাস্থ্য
হয়
আহ আমি আৰু কি কৰিব পাৰো
ইয়াৰ উপৰি আমি উম
ফাৰ্টিলাইজাৰ কমকে ইউজ কৰিব লাগে
হয় আৰু জৈৱিক জৈৱিক সাৰ টো বেছি বেছি কৰি ব্যৱহাৰ কৰিলে
অ
ৰ বিভিন্ন ধৰণৰ পুষ্টিৰ কাৰণে মানে খাদ্য মানুহৰ জীৱনৰ মানে এক মৌলিক প্ৰয়োজন জীৱন ধাৰণৰ ধাৰণ কৰিবলৈ আৰু দেহক শক্তিশালী কৰি ৰাখিবলৈ পুষ্টিকৰ খাদ্য অতি প্ৰয়োজনীয় খাদ্যৰ পৰা মানে আমি শক্তি লাভ কৰো আৰু দেহৰ বৃদ্ধি আৰু বিকাশ সাধন হয়
অ হয় বাৰু সৰু থাকোতে আমি পুষ্টিকৰ খাদ্য খুৱাব লাগে তাৰপিছত শৰীৰ বৃদ্ধি ভালকে হয় হয় নেকি
হয় হয় মানে খাদ্যত মুখ্য্ ভাৱে পাঁচ ধৰণৰ পুষ্টিপদান থাকে কাৰ্বোহাইড্ৰেট প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ পদাৰ্থ সেইবোৰ
উম
মানে এইবোৰ হা
প্ৰ'টিন
হয়
বাকী গৰম দিনত কি কি খাব লাগে বুলি ভাবা কি কি খালে মানে শৰীৰৰ কাৰণে ভাল
গৰম দিনত আমি দোকানত পোৱা মাৰঘাই াই এইবোৰ এভইড কৰি যিটো কুঁহিয়াৰ ৰস এইবোৰ খালে বেছি ভাল আমাৰ কাৰণে
উহ কুহিয়াৰ ৰস তাৰপিছত ফাৰছ
হয় আৰ এছ নিমু নিমু চৰবত
অ
আহ আৰু যিহেতু মানে যিহেতু মাজা স্প্ৰাইট আজিৰ মানে বেছি পৰিমাণে চুগাৰ ইউজ হয় সেইকাৰণে এইবোৰ খালে আমাৰ ডায়বটিছ হব পাৰে
অ হয় বাৰু
উম অ মানানে খ হা
কৰিয়া কি ক
দুপৰীয়া মই দালি দালি আলু ভাজি আৰু উম ডিম মানে কণী ভাজি দিছিলে
আচ্ছা ৰাতিৰ কাৰণে কিবা আহ
ৰাতি কাৰণে এতিয়া এতিয়া মানে আৰম্ভ কৰা নাই ৰাতি আন্ধাবাৰ কৰিব পিছত আপুনি কি খালে
মই খালো ইয়াতে চাউথ ইণ্ডিয়া আজি পোলাও দি চিকেন দিছিলে
অহ ‌
চাটনি আছিলে লগতে
মানে খাদ্য যিবোৰ মানে পুষ্টি প্ৰদান থাকে সেইবোৰৰ ভিতৰত মানে যেনেকুৱা কাৰ্বহাইড্ৰেট হৈছে মানে চব গোটেই মুখ্যৎ ভাত ৰুটি
লিকুইডৰ মানে পানী অৱস্থাৰ ভিতৰত কি ভাল পোৱা আচল গৰম দিনত আৰু ঠাণ্ডা দিনত
গৰম দিনত মই কুঁহিয়াৰ ৰস সেইটো বেছি ভাল পাওঁ ঠাণ্ডাৰ দিনত ঠাণ্ডা দিনতো সেইটো খাব পাৰি আমি কুঁহিয়াৰ পোৱাই যায় আমাৰ ইয়াত এ সকলো সময়ত
এ আৰু
আপোনাৰ কথাবিলাক মানে ভালদৰে আহিব পৰা নাই মানে
অহ ইয়াতে মই টেৰেছত আছো বতাহটো চিকেন দিলে তেনেহে দোকানে
তেনেকুৱা হলে মানে পিছতো ৰিজেক্ট কৰি দিব
অহ ৰিজেক্ট নকৰে
কৰে মানে কালি কালি ৰাতি মই পাঁচটা নিচিনা কল কৰিছে তাৰ ভিতৰত তিনিটা এটা ৰিজেণ্ট কৰি দিছে
আচ্ছা কিয়
এই যে স্পিকাৰ সকলৰ মানে কথা ভালদৰে স্পষ্ট নহ সেইকাৰণে
অহ মোৰ কথাতটো ভালকে যোৱা নাই হয় ন
হয়
তোমাৰ কথাটো একদম স্পষ্টকে আহিছে
উম মই ৰুমতে আছো মানে ৰুমতে আছো ঘৰত আৰু কোনো নাই
আহ
মানে ভাত ৰুটি আলু আদি মানে খাদ্য মানে খাদ্য কাৰ্বহাইড্ৰেট মানে অধিক পৰিমাণে থাকে এইবোৰ মানে। মানে দেহত দৈনন্দিন কাম কৰিবলৈ শক্তি যোগে আমাৰ। প্ৰটিন প্ৰটিন দেহা গড়ি তোলাত সহায় কৰে। ই মানে দেহৰ পেছি বৃদ্ধি কৰে আৰু মানে ক্ষতিগ্ৰস্ত অংশ মেৰামতি কৰে। মাছ মাংস ডিম ডাল। চানা আদি প্ৰটিনৰ উত্তম অংশ ইয়াৰ আমি মানে আমি যে পাওঁ চয়াবিন সেইটো প্ৰটিনৰ বাবে এটা মূল উৎস।
উম।
তাৰপিছত চৰ্বি বা ফেট দেহক মানে অধিক শক্তি দিয়ে। আৰু মানে দেহ, উষ্ণ ৰাখে। তেল ঘিউ মাখন বাদাম আদিত। চৰ্বি থাকে বহুত পৰিমােনে আৰু মানে দোকানৰ যিবোৰ আমি বস্তু পাওঁ মানে চিপ সেইবোৰ মানে পা পামঅইল উঞ্জ কৰে তাত। সেইটো আমাৰ মানে দেহৰ কাৰণে ক্ষতিকাৰক এইেটো। ত' আমি বেছি বেছি মানে দোকানৰ, সেই পেকেট বস্তুবোৰ মানে এভইড কৰিব লাগে পৰিয়াল। কৰিব লাগে।
উম। ঠিকে আছে মোৰ চাউণ্ডখনৰ মাতটো এতিয়া ঠিকে আহিছে নেকি।
হয় হয় এতিয়া আহি আছে ঠিকে।
অহ ঠিকে আছে কালিই আহি ‌লৈ
চাইম। উ তাৰ পিছত ভিটামিন আৰু খনিজ পদাৰ্থ মানে দেহৰ ৰোগৰ পৰা ৰক্ষা কৰে। দেহৰ। তিক বৃদ্ধি আৰু বিকাশৰ বিকাশ নিশ্চিত কৰে। ফল মূলাক শাক পাচলি। মানে এইবোৰৰ পৰা মানে ভিটামিন টো বেছি পৰি পোৱা যায়। ভিটামিন ডি।
মলা সেজীয়া শাক খাব লাগে হলে।
আৰু ভিটামিন ডি টো আমিতো মানে ৰ'দৰ। প
উম অলপ সেই বিষয়ে কোৱাচোন কিবাতটো এইটো। এনেকুৱা বস্তু যিবিলাক আমি শাক পাচলি বা খাদ্যিথা অ মেডিচনেল। কাম মানে ঔষধি কাম কৰইব। কোৱা আমি। কিছুমান খাদ্য আছে যোন বিলাক আমি খাওঁ কিন্তু সেইবিলাক হেৰি মড। কেনেপোৱা।
উ এনেকুৱা প্ৰব। ভাবি আছো।
চাজিনা পাত হৈছে।
হয় হয়।
কাজিৰা পাট খালে কি হয় জানে।
নাই।
পাছ দিনা পাত খালে জাহতৰ বি পি হাই থাকে যে ব্লাড প্ৰেছাৰ।
হ হা।
সেইটো চি পাত খাই দিলে ভাজি খালে কিবা খালে কন্ট্ৰল হয়।
হয় মানে মোৰ মাকে সেইদিনা সেইদিনাখন চাৰিনা গছৰ পাতো। বা পানী মানে তাৰ ৰস ৰৰ পৰা মানে সেই পানীতটো খাইছিলে মানে বি পি কম হৈ গৈছিলে পিছত। একেবাৰে।
এয়া চাজিনা পাতো ভাজিও খাব পাৰে তাৰ পিছত পেষ্ট বনাইও খাব পাৰে ভৰ্তা বুলি কয়। ভস্তা বনাই খাব পাৰে বহুত ভাল এ ত চুপাৰ ফুড বুলি কয় তাতে বহুত ভিটামিন প্ৰটিন চব আছে তোমাৰ যি লাগে প
এই আল আলধিও আছে
উম হালধি ভে ভেদাই লতা নাম শুনিছা ভেদাই লতা নাম শুনিছা
উম নহয়
ভেদাইলতা আমি টেপাগৰ বুলি ক'লে টেপাগ়ৰ পাত
অ হয়
সেইটো বহুত উপকাৰী সেইটো স্কিনৰ হেৰি ছালৰ বেমাৰৰ কাৰণে এইটো ভেদাইলতা একদম বেষ্ট জাহৰ সদায় সদায় খুব জুতি হয় তাকে কিবা কিবি হৈ থাকে যে তাহাতক ভেদাইলতা তাৰ পাত শুকাই মেলি সেইটো বনাই খুৱাব পাৰে বা এনেও শুকাই খাব পাৰে খালে খালে স্কনিৰ বেমাৰ একদম হেৰি হব টিপমেন মানে হৈ যায় মেডিচিন খাব নালাগে এক্সট্ৰাকে
আদত
নি আধা হদ্রক খাব পৰা আধক খালে তাত বহুত হাই পৰিমাণে যিক থাকে অ জিংকটো থাকে মানে তোমাৰ তোমাৰ বডিটো যদি তুমি লেজি লাগে কেতিয়াবা দুৰ্বল লাগে তুমি আদৰক বেছিকে খাই দিবা চাবা এনাৰ্জি আহি যাব
উম তাৰ পনি নেমু মানে কমলা নেমু এইবোৰত ভিটামিন চি থাকে
উম এইবিলাকো খাব পাৰা
অ উম
বাকী আনু উম বহুত তেনেকুৱা মেডিচিনত প্লানট বিলাক আমাৰ খাদ্যত মানে যোগ কৰিব লাগে তেতিয়াহলে কি হয় আমাৰ বডিটো বস্তুবিলাক পাৰত থাকে আমি বেমাৰত নপৰো অলপ ভাল হয় হেল্দি বডীটো মেনটেইন কৰিবলে বহুতে ধুনীয়া
বাকী তোমাৰ লোকেল এৰিয়াৰ আজিকালি কি কি খাদ্যৰ মানে হেৰি শাক পাচলি
চি ইয়াত এতিয়াতো
লাও কোমোৰা নাই এনে ঘৰৰ ঘৰৰ বস্তু লাও এইবিলাকে হৈ আছে চাগে এইবিলাকে হৈ আছে এতিয়া হয় নাই আমাৰ ফালে আজিকালি এই শাক পাচলি খেতি কৰা বন্ধ হৈ গ'ল ধান আৰু হেৰিয়ে কৰি থাকে মাকৈ এইবিলাকে বেচি কৰে চবজি খেতি নকৰে
উম
বাকী এনেকুৱা চবজিৰ মাজত বেচিকে কব গলে মই চয়াবিন ভাল পাওঁ প্ৰটিন চপটো হয় খাবলৈও টেষ্টি হয় উ বেছি ভাল লাগে বাকী মাছ মাংসটো ইমান মোৰ ফেভেৰেট নহয় বস্তু কেইটা অছ ইমান বেছি খাবও নোৱাৰো মলীবাৰত মানে প্ৰেচাৰ পৰিব প্ৰচেছ কৰিব নোৱাৰে। ত
অ অসমত মানে ভাত ডাল মাছ শাক পাচলি আদি মানে দৈনন্দিন খাদ্য। হিচাপে গ্ৰহণ কৰা হয় আৰু এইবোৰ মানে পুষ্টি পুষ্টি কৰাৰ সুস্থভ একেবাৰে উপযোগী।
অ অ আমাৰ লাইফ ষ্টাইলটো ফাইভব লাইফ ষ্টাইলটো বহুত ভাল ম‌ই ইয়াত আহিছো যে দক্ষিণ ভাৰতত ইয়াত মানে হেৰি তোমাক খানা দিব কিবা জোলৰ নিচিনা কিবা এটা বনাই। খালি জোলে হয় একো জোল আৰু অলপ ৰঙা ৰঙা দিখে আৰু ভাত। এনেকেই খায় শাক পাচলিৰ যোনটো ভিটামিন যিটো সেইটো নাপায় তাহাঁতি। এই সপ্তাহত এদিন দুদিন মাংস দিয়ে মাতে মই অলপ মানে কিবা আচৰিত। লাগি যায় তাহাতৰ মানে প্ৰ'টিন দেহচেনচি নহয় নেকি প্ৰ'টিন ভিটামিন। ইমান খিনি জোল ভাত দিছে ভছে হৈছে। তে ঠিক আছে দিয়া আৰু কথা পাত কি দাম
হম